আহ। কি মনত পৰিলে আজিতো মোলে?
অ মই বোলো ফাৰ্মত লাগি আছিলো। মানে এনে কিবা কিবি হৈ আছে। আছিলেইটা আমনজীৱনকে আছিলে। মই বোলো তোৰলকে ফোনটো মাৰো কিনো কৰিছ সুধো তো চ ফোন চোন নমৰে হলি।
তাকে একদম দামী মানুহ হৈ গ'ল যেন পাইছো আৰু।
নাই নাই সেই নাই ইমানো নহয়।
শু ফোন এটাাও নাহে তহঁতই সেইফালৰ পাই।
এ মই ফোনচোন মানে তোৰলৈ দেখোন সিদিনা চাৰিদিন নে কেইদিন হৈছে ফোন কৰা।
হ'লে ব আৰু। ফোনচুন এটা কৰি থাকিলে ভাল লাগে দেচোন।
অ বাকী কি। এ মই গৰু লৰাবলে আহিছিলো তাকে এইটোম মাথাাইতে বহি আছো ভগৱানক কিবা জীয়াইও আছো বাৰু।
হে হে হে হে গৰু কি এফেফালে পানী হৈছে নে কি মাথাউৰিত দিছ যে।
অ'। নহয় নহয় আমাৰ মানে মাথাইৰ ভিতৰতেই দিওঁ মানে পিছফালৰ পথাৰত মানে মানুহে মাটি ৰুই আছে যে। সেইকাৰণে মানে মাথাই ভি। ভিততে এনেকে মাথাই ভিতৰত মাটি ৰোৱা মানে ম মানুহবিলাকৰ দেৰি হয় সেইকাৰণে মাথাইবিলতকে গৰু তবিলাক লৈ আহো আৰু দিব লাগে।
অ অ তদই সেইটো চাইডে ভাল মানে মাথাৰিটো আছে যে তোৰ হেৰি হয় খেতি কৰাৰ পিছতো গৰু চৰু দি থাকিবলৈ হয়। আমাৰ আকৌ এইটো চাইডে এনেকুৱা হয় তো। খেতি কৰাৰ পিছত বেলেগ জেগা নাই আৰু। অকল গৰু ঘৰতে বান্ধি থব লাগে ঘাঁহহ কাটি আনি দিব লাগে।
অ, অ, আমাৰ এইফালে বাৰু তেুনেকে মাথাই আমাৰ আঠটা আছে বাৰু গৰু।
অ, অ এই বলদ গৰু আছে নেকি?
বলদ গৰু নাই আমাৰ দমৰা গৰু এটা আছে তাৰপা চিউৰি গৰু দুজনী আছে সিয়তি পিতি গাই দুজনী আছে আৰু দমৰা পোৱালি অকণমানেই এটা আছে।
অ এই গাখীৰ চাখীৰ ওলাই নেকি?
ওলাই ওলাই গাখীৰ ওলাই, এই ডাঙৰ গাইজনীৰ পৰা। তোৰ আঢ়ৈ লিটাৰ মান ওলাই তাৰ পৰা আকৌ আৰু ইজনীৰ পৰা মানে জাৰ্চি জনীৰ পৰা তোৰ হেৰি ওলাই মানে এনেকে চাৰি লিটাৰ কেতিয়াবা চাৰে পাঁচ লিটাৰ তেনেকে।
অ অ ঠিকে আছে গাড়ীৰ গাখীৰ বেচ নে কি?
গাখীৰ মানে এই জাৰ্চিজনী বেছি থাকো বাৰু কেতিয়াবা মাজে মাজে।
পোৱালি ভৰাইথয়ছ নে কি তই।
অ পোৱালি ভৰালো ভৰালো মোৰ দশ দিন হ'ল আজি।
অ' ঠিকে আছে এতিয়া পোৱালি ঠিকে আছে নেকি।
উম, ঠিকে আছে খালি বিছটা মডেলিটিত
হ'ব একো নাই বতৰৰ কাৰণে হয় সেইটো কথা। এ কিমান ডাঙৰ হৈছে নেকি।
উম হৈছে- হৈছে।
পোৱাটো হ'ব হ'ল চাগে মেবি।
তিনিশ কাম আছে আৰু মোৰ।
অ'- অ' ঠিকে আছে-ঠিকে আছে দৰৱ পাতি দি আছ।
অ' মেডিচিন মানে তোৰ হেৰিয় পৰা কোম্পানীৰ ফালৰ পৰা যোনকেইটা দি আছে সেইকেইটাই দি আছো আৰু।
অ' আৰু বেজী মাৰিলে নেকি তহঁতৰ।
বেজি মাৰিলে আমাৰ পাঁচ দিনৰ দিনাখনে বেজি মাৰি লে বাও।
অ' -অ' এই বেজীটো মানে মাৰি দিলে ভাল বেজীটো ভিটামিনৰ বেজি আছে যে।
অ'- অ'।
ভাল হয় এইটো বাক হাল বালি নে কি পথাৰত।
হাল আমাৰ এ এচোৱা বোৱাই থৈছে মানে হেৰি আৰু বোৱাবলে মানে কঠিয়াটো ডাঙৰ হোৱা নাই যে সেইকাৰণে এচাকে বাই পেলাই থৰিছে বাকী গিচোৱা বাব আৰু।
হয় নেকি।
ওচৰে ওচৰে আমাৰ খুড়াৰ এ ঘৰ আছে। সিহঁতৰ ঘৰে মানে টেক্টৰে বাই থৈছে আৰু।
অ'- অ' ঠিকে আছে কঠিয়া পাৰিলি।
কঠীয়া পাৰি থৈ আছে বাৰু অ তহঁত পাৰিলিম নে। আমাৰ এনেকে বৰা চকুৱা তোৰ আইজোং তাপৰা বাহাদুৰ আকৌ এই বাচমতী বুলি কয় এতাক।
অ' উম আমৰ পাৰিলো অ' কছিয়া পাৰি থোৱা আছে ডাঙৰ হ'ল আমাৰ বোকা দিম আৰু শাত দিন মানতে বৰা ৰঞ্জিত। জহা শালি চয়চম্পা তেনেকে পাৰিছোঁ।
এই ৰঞ্জিত ধানটো ভাল ন সেইটো।
উম ভাল ভাল।
এ কাম এটা কৰিবিচোন তহঁত যদি কঠিয়া যদি ৰুই পেলাই বাঢ়ে ন মানে হেৰিটো তেতিয়া মোক ফোন এটা মাৰিবিচ। মই লৈ আহিমগে।
অ বাঢ়িব চাগে আমাৰ কঠীয়া আমাৰ মানে বহুত বহুত পাৰি দিয়া যায় হয় ন।
অ মানে আমাৰ সেইটো ধান আমাৰ ইয়াত পাবলৈ নাই মানে ৰঞ্জিতটো।
অ', অ আমাৰ এইখিনিত তো কঠীয়া বাহিলে মানে ওচৰতে দেউৰী গাও এখন আছে। অ তাৰ পৰা মানুহ আহি লৈ লৈ যায়। মানে সিহ ত' সেইখিনিত কঠিয়া বোৰ হা।
ত ৰঞ্জিতটো তেতিয়া থৈ দিবি হা।
অ ঠিক আছে ঠিক আছে পানী হৈছে নেকি? ফালে পথাৰত।
পানী হৈছে হেৰি এনেকে বৰষুণ দিছিলে কালি ডাঙৰ বৰষুণ তাৰ পৰা পানীও হৈছিলে জুজ। চালু গায় ৰাতিলে। পালো- পালো এনেকে কাঠ মাছ তোৰ এনেকে মাগুৰ মাছ পাব যে গৰৈ মাছ এনেকে- এনেকে।
উম উম ভেদাইলত তাই কেইটামান বিচাৰি খোৱাহে কথা আৰু নে কি তেতিয়া।
উম ভেদাইলতা মানে আমাৰ ওচৰৰ খুৰীৰ এ ঘৰত আছেই মানে ভেদাইলতা তাৰ পৰাই আনবগৈ হব'লা। আ মায়ে মাগুৰ মাছ থৈ দিছে বাৰু।
অ' ধুনীয়া-ধুনীয়া ভাল লাগে ভেদাইলতা আৰু আৰু মানে এনেকুৱা কাঠ মাছৰ লগত খাই। এইটো ভেদাইলতাটো স্বাস্থ্যৰ কাৰণেও মানে বহুত ভা ভাল এটা বস্তু ন
উম উম ভেদাইলতাটো স্বাস্থ্যৰ কাৰণে ভাল বাৰু দেই এইটো কিবা বেমাৰ আজাৰ হৈ থাকিলেও খায় ন
উম খাই দিওঁ এই গৰম কেনেকুৱা দিছে এইফালে
এফালে বেছিয়ে বাৰু এনেকে এতিয়া মাথাউৰিতে বহি আছো হি মানে গছ চছ আছেতো আও আও এইফালে মাথাউৰিৰ গছ বিলাকো মানুহে কাটি কাটি মানে খৰিৰ কাৰণে লৈ লৈ
এ গছ বোৰ বহুত কাটি দিছে সেই সেইটো কাৰণে তোৰ গৰমটো বেছি হৈ গৈছে
উম, সেইটো বেছি হৈছে আৰু গছ কটা বা মানুহে একম গছ মানে আগৰ আগৰ যেনেকে গছ চছ বিলাক আছিলে ন তেনেকে এতিয়া গছ চছে নাইকিয়া হ'ল। আৰু আমাৰ মাথাউৰিটোতো একেবাৰে ইমূৰৰ পৰা সিমূৰলৈকে বগৰী গছে আছিলে চাইডে চাইডে গোটেই আজিকালি সেই বগৰী গছ বিলাক নাইকিয়াই হয় গল
নাই অ', বগৰীতো আগতে মান ঠেই তহঁতৰ সিফালে যাওঁ নে এইটো মইতো বগৰী খাবলৈ গৈছিলো ন
অ অ তত তই দেখিছিলে নহয় আগতে বগৰী গছ কেনেকুৱাই আজিকালি নাই
উম উম আজিকালি নাই সেইটো কাৰণেতো গছৰ কাৰণে তো গৰমতটো বহুত বাঢ়ি গৈছে অক্সিজেনৰ সমস্যা আহিছে মানে হাৱাত বহুত বস্তু গুচি যায় ন
অ', অ', বাকী এতিয়া মানুহৰ জহতে হৈছে বাৰু বস্তুো এতিয়া বতাহ ধুমুহা কিবা- কিবি এইবিলাক বেছি তোৰ যদি ঘৰৰ যদি চাইডত যদি ডাঙৰ ডাঙৰ কে গছ আছে ন তোৰ তেতিয়া বতাহ ধুমুহাটো মায় লেও তোৰ তেতিয়া মানে গছজোপাই হোৱাতো ৰাখি ধৰে ন তেতিয়া তোৰ ঘৰত
উম এইবাৰতো আমাৰ এইফালে বতাহ আজিৰ প্ৰায় দেৰমাহ মানৰ আগত বতাহ মাৰিছিলে ঢেৰ মানুহৰ অনিষ্ট কৰিলে
অ আমাৰ ফালে বাৰু ইমান বতাহ চতাহটো নাই সিদিনাখন মাৰিছিলে মোৰ অকল ভয় লাগি আছ আছিলে অকল ফাৰ্ম খনলে কেনেবাকে টিপাল চিপাল উৰি যায় বা কিবা হয়
অ', তো আৰু ত্ৰিপাল এখন তোৰ ফলা মানে পোন্ধৰ হাজাৰ ষোল্ল হোজাৰ টকা লচ ন
উম, আৰু ট্ৰিৰপাল খন যোৱা মানেতো আৰু ভিতৰত থকা পোৱালি খিনি যোৱা
উম, উম, অ',। ফাৰ্মখন অকনমান ওখ কৰি বনালি নে বাৰু তই
ওখ মানেতো একেবাৰে হাতে ঢুকি পোৱা জেগাত আছেগে।
অ', মানে কি ফাৰ্ম টো অকমান ওখ কৰিব লাগে তেতিয়া মানে তাত বহুত গেছ হয় নাই মানে বৰটোপাটো এমনিয়া গেছ হৈ যায়। সেই গেছটো ওলাব পৰাকে থব লাগে আৰু
অ অ
এই স্প্ৰে চিচপ্ৰে মাৰি থাকিবি ভালকে
অ মানে মই ওখ কৰিম অহা বছৰলে মাতি পেলাই পেলাই ফাৰ্মখনত পকা খুটা লগাই লগাই দিম বুলি ভাবিছিলো।
অ', অ', ধুনীয়া হ ধুনীয়া হ'ব ধুনীয়া হ পকা খুটাটো লগাই দিলেতো তোৰ বেৰ খিনিও একো ন পচে
অ তাৰপা তোৰ পকা খুটা মাৰি পেলাই মই ভাবিছিলো ইটা এটা এটা গাঁঠি দিম বুলি ভাবিছিলো। তলটো তাৰপৰা ওপৰত বেৰ লগাই দিম
অ তেতিয়া বেৰ খিনি ধুনীয়াকে থাকিব তোৰ একো মানে নেউল সাপ সে তলদি সোমাব পৰা কোনো চান্স নাথাকে মানে
অ', অ', বাকী তহঁতৰ এইটো
হ যোৱাবাৰ আমাৰ ফাৰ্মত ৰ নেউল সুমাই পঁচপন্নটা পোৱালি মাৰি দিলে
অ', অ', বহুত লছ হ'ল আকৌ ন।
লজ হল তাৰপিছত আমি সেই তৰকাৰ নিচিনাকে পকা খুটা তাৰপিছত চতি এনেকে আৰু এই জালনা নেট এটা পায়, সেইটো মাৰি দিলে এতিয়া বাৰু ঠিকে আছে।
মইয়ো সেই জালনা নেটটোকে মাৰি থৈছো বাৰু, এনেকে বান্দোলটো গোটেই পোন্ধৰশ ললে গোটেই ফাৰ্মখন আদি গ'ল বাৰু। উম, হেই খন মাৰি থোৱা আছে। হেইটো মানে সাপ চাপ নেউল ছেউল নোসোমাই বুলি মানুহে ক'লে, সেইটো কাৰণে আনি পেলাই মাৰি দিলো।
অ অ এই তহঁতৰ ঘৰত ভাল নে
উম ভাল ভাল তহঁতৰ?
মা হঁতৰ?
উম ভালেই ভালেই তহঁ
উম, আমাৰো ভালে অ', ভাইটি কোন ক্লাছ পালেগে এইবাৰ?
ভাইটি এইবাৰ ছিক্স শ্ৰেণীত আছে মানে, সিহঁত পৰীক্ষা হৈ আছে সি স্কুল গৈ আছে মানে এতিয়া। পৰীক্ষা আছে আজিৰ দিনত।
অ অ ঠিকেই আছে তেতিয়া ধৰা ককা যে এক্সিডেণ্ট হ'ল বুলি শুনিছিলো ভাল হ'ল ন?
উম উম হ'ল হ'ল মানে এই ডিবুগড়হে আছিলে তেতিয়া এক্সিডেণ্ট হওঁতে আপোন হাতত মানে এইটো এ যে যোৰাতটো খোলকি আহিছিলে ন? ত' তেতিয়া মানে তাত কব্জা লগাই থৈছে হেৰি বুলি এনেকে কব্জা বুলি কৈছে বাৰু সেই কব্জা লগাই থৈছো বুলি কৈছে।
অ', অ' মানে বয়সো হ'ল যে অকমান কষ্ট হয় চাগে।
উম এতিয়া এটা হাত মানে বেছিকে ওপৰলৈ মেলি বলে দাঙিব নোৱাৰে মানে।
বুজি পইছো অ' অ' অ'।
কি এতিয়া ভাত পানী কিহে বনাইছে দুপৰীয়া সাজ?
উম, ভাত টো তোৰ এই ৰাতিপুৱা মাছৰ বেপাৰী এটা আহিছিলে ল'লো। মাছ আৰু এই ঔটেঙা পাইছিলো এই মানে পথাৰত হাল বাই থাকোতে নে ট্ৰেক্টৰৰ ড্ৰাইভাৰটোৱে লৈ আহিছিলে ঔটেঙা দুটা ঔ টেঙা মাছ বনাইছে। আৰু কিবা ভাজি এটা আছিলে টো কি বুলি কয় চজিনা চিনি পাৱ নে?
অহ, পাওঁ পাওঁ অ'। এই দাংবতিটো সৈতে যে দীঘল দীঘল অকমান। অ' সেইটো মানে তোৰ বাকলিটো পেলাই দিয়ে ন এইটো চোবাই পেলাই?
বাকলিটো পেলাই দিয়ে অ'।
খাইছোঁ বাৰু।
অ', অ', এইবোৰ খাব লাগে।
উম, উম ঠিকে আছে, ঠিকে আছে।
উম, তই তহঁতৰ ভাত কিহে বনাইছে?
আমাৰ ঘৰত এতিয়া মায়ে অথনি বাৰু এনেকে কঁঠালগুটি তি-তি-তিয়াই পেলাই থৈ দিছিলে মাটি মাহ সতি বনাবলে। বাকী মই এতিয়া মাথাউৰিতহে আছোঁ গৰু লাই পেলাই এতিয়া মই গম নেপাও বাৰু বনালে নাই। কঁঠাল নাই মানে আমাৰ সেইদিনা বৰ্তা এঘৰৰ পৰা কঁঠাল অক-অকণমান দিছিলে তাৰে গুটিকিটা আছিলে, সেই গুটিকিটাই মানে দালিতে দি দিলে আজি, বাকী তহঁতৰ আছে নেকি কঁঠাল? অ', আমাৰ ঘৰলে আহোঁতে লৈ আহিবিচোন কঠা
অ'কে, অ'কে লৈ
লৈ আহিম।
হ'ব, আহিবি এপাক। এতিয়াতো মই যাবলে তেনেকে সময় নাপাম।
অ'তেতিয়া মই কাইলে মানলে যাম, নহ'লে কঠাল এটা পাৰি থবি মই লৈ আহিম মানে গুটি। খাবলৈকে হয় বাকী মিঠা নে কঠালটো?
কঠাল মিঠা অ'।
অ'
আছিলে ভাগিলে পতা। আম, চাম খাইছনে কি।
আম আছে বাৰু আম আছে, আম ঘৰতে খাই আছে। উম', উম', তামোত লগাই থোৱা আছে।
উম'লগাই থোৱা আছে। তেখেতৰ লগত মানে ঘৰৰ পৰা যাব লৈছোহে।
অ', অ',
আগফালে বাই আছে মানে আমাৰ উম', ভাত পানী ড্ৰাইভাৰলে লৈ লৈলছো আগফালৰ। খাদুৱাতে বাই আছে।
অ', ঠিকে আছে, ঠিকে আছে সেইবিলাক নকৰি সেইবিলাক কৰি নাখালে কি কৰি। খাবি ন, আমাৰ বিলাকৰ কপালত এবিলাক হেৰিয়ে নাই আৰু চাকৰি, তাকৰি। বাকী তই চাকৰি বুলি কওঁতে মনত পৰিছে আছাম পুলিচৰ এপ্লাই কৰিছিলি নহয় কিবা ওলাইছিল নে কি এতিয়া
নাই লোৱা নহয়।
এইবাৰতো সেয়া অকমান বেয়াই হ'ল ন তোৰ।
বেয়াই হ'ল অ', অকমান ৰখিলে।
অ', অ', ঠিকেই আছে বাৰু
বাৰু, বাৰু, দে হ'ব তেতিয়া। আহিবি তই অ', অ',।